কি কৰি আছা
কি কৰিছে
এইয়া চাহ খাইছোঁ
অ চাহ কি চাহ চাহ কিহে খাইছে
চাহ কি আৰু ঘৰতে নাস্তা বনাই ললোঁ উম মালপোৱা বনালো মালপোৱাত মানে কণী দিছোঁ কল দিছোঁ আৰু নৰসিংহ দিছোঁ এনেকে ৰেচিপি এটা বনাই পেলাই আমলেট বনাই ললোঁ
অ
খাব বাৰু
তাপা অ অ ভালে লাগে তেনেকে খাই
উম।
বতৰ কেনেকুৱা এতিয়া?
এ বতৰ এ কমকে পৰে আকৌ গুচি যায় এনেকুৱা হৈ আছে। অলপ ঠাণ্ডা পৰিৱেশ কৰিছে আৰু কালিতকে। কালি পৰহি বহুত তাপ আছিল নহয়।
আমাৰ এইপিনেও বহুত ৰ'দ।
অ'।
তাৰপা ৰাতি এতিয়া খানাটো কিহে আয়োজন কৰিব?
খানা কি আৰু হেৰি দিম। মাছ দিম বিলাহী দিম আলু দিম।
উম।
দুপৰীয়া কণী খোৱা গ'ল।
অ'। গাটো ঠিকে আছে নে?
গাতো বিশেষ ইমান ভাল নহয় তথাপিও কামটো কৰিবই লাগিব।
হয়, এতিয়া মানুহৰ জীৱন লৈ জন্ম হ'লেটো কামটো
উম, তথাপিও মানে আজি অলপ গেছটোয়ে আকৌ প্ৰব্লেম দিছে।
উম। ভাল হ'ব দিয়ক সদায় কুহুমীয়া গৰম পানী খাব। চবৰে হয় বাৰু গেছৰ অসুবিধা। আহি আছে তাই মাক।
উম,
উম, আছে দুজনীয়ে খেলি নাই ভাত বনোৱা নাই।
উম, এইবাৰ গৰম বন্ধত এইবাৰ গৰম বন্ধত ক'ত ফুৰিবলৈ যাম বুলি ভাবিছা?
এইবাৰ গৰম বন্ধ তেনেকে এতিয়ালৈকে ভবা নাই ইয়াতে ওচৰে পাজৰে ক'ৰবাত যাম আৰু।
অ', আমি শিৱসাগৰ যাম বুলি ভাবিছো আকৌ।
অ'।
জয়দৌল শিৱদৌল চাম বুলি ভাবিছো।
অ', ইয়াত ফুৰিবলগীয়া ঢেৰ জেগা আছে আমাৰ।
অ', তাৰপৰা আহি কাজিৰঙাত সোমাম গড় চাম। কিবা কিবি চাই গুচি আহিম আৰু।
অ'। তাকে আহিলে বেছি ভাল হ'ব তেতিয়া চব জেগা ফুৰি যাব পৰা হ'ব আৰু।
উম, উম, নহয় আগতে গৈছিলো আমাৰ ভাগিন এজনী পৰিছে যে শিৱসাগৰত। উম, তাতে মানে সেই প্ৰথম যাওঁতে জয়দৌল শিৱদৌল চালো। হ'লেও বহুত দিন যোৱা এইবাৰ গৰম বন্ধত এনেকে যাম বুলি ভাবিছো আকৌ উম।
অ', ভালেই শিৱসাগৰ জেগা এই দখৰ ধুনীয়া জেগা।
উম, উম। এতিয়া চাহ খালা?
প্লেন এখন আনিছে, হা উম চাহ খালো, নতুন এতিয়া এৰোপ প্লেন এখন এয়াৰ কাপ এখন আনিছে ইয়াত। মানে হোটেল বো নাই এতে, এনেই কোৱা নাই আৰু। সেইখনো মানে তাতো চাব বিশেষ জেগাত
উম।
এতিয়া ভাত কিহেদি খাবা?
ভাত এই, মই মাংস অকমান আনিছিলোঁ। অহ, ঠাণ্ডা কাৰণে বতৰটো অকণমান তাকে নহৰু কথা নক'লে, নহৰু আনিবলৈ পাহৰিলোঁ।
উম', উম'।
দোকান খনৰ পৰা নহৰু আনি ল'ব লাগিব।
উম।
বিলাহী নাই বুলি কৈছিলে, বিলাহীতো আনিলো তাৰমান, নহৰুটো কথা নাপালে মইয়োও নাাপালোঁ।
উম, তাত, আমাৰ ইয়াতকৈ তাত বতৰটো বেছি চাগে।
বতৰটো আজি বহুত ঠাণ্ডা।
অহ। উম, কালি পৰহিতকে আজি অলপ জোৰ দিছে আৰু।
অহ। কীলি পৰহি মানুহ
উম' বহুত তাপ, বহুত তাপ আছিলে।
উম। এইকেইদিন হ'বই আৰু গৰমত এতে লাহেকে এইকেইদিন দিবই আৰু।
উম। এ নামঘৰলে মানুহে ঘৰ হে!
আপোনালোকৰ, বতৰ কেনেকুৱা সেইপিনে এইকেইদিন?
ইফালে, গৰম বহুত গৰম ৰ'দ গৰম। পথাৰৰ কঠিয়াবোৰ জুই জ্বলি গৈছেগৈ।
অহ। বৰ ডাঙৰ কথা হৈছে।
উম, এতিয়া মানুহবোৰে মানে পানীৰ কাৰণে অপেক্ষা কৰি আছে, বোকা দিব পৰা নাই, ধান ৰুব পাৰা নাই। এনেইতো এনেকুৱা দিনলৈ মাটি ৰুইয়ে হৈ যায়।
অহ।
উম।
আছে বহুত এতিয়া, অসুবিধাই হৈছে।
উম, অসুবিধাই হৈছে।
আমাৰ এইফালে মানুহবিলাকৰ মানে পথাৰত মাটি হাল বাব পৰা নাই।
হ'লেও, তোমালোকৰ অলপ সেহতীয়া নহয়।
উম।
আমাৰ এনেকুৱা দিনলৈ হৈ যায় ৰুই।
অহ। জানো আৰু কি হ'ব আমাৰ এতিয়া। আমাৰ এতিয়া টেক্টৰে এটা হাল বোৱাই মেলি কৈছো। তাৰপা ৰুৱা আগে আগে আৰু এটা পাম আৰুতো।
আমাৰ ইয়াত একে হাল বোৱা মাটিত ৱ শালী ভৰিয়ে খোজ কাঢ়িব নোৱাৰি, একে শিল শিলৰ দৰে টান বিষ উঠি যায় ভৰি।
অঁ
নহয় খেতি বেয়া হব এনেকে হলে আও
উম'।
আপোনালোকৰ, দে দ' খেতি তাত কৰে নাই?
দ' দ 'খেতি এন এনেক কোৱা দিনা তৰা বাৰুতো কাম শেষেই হৈ যায়। এতিয়া মাত্ৰ, জহা, বৰা শালি, ধান বোৰহে ৰুৱে, এ সেইবোৰো ৰুই হৈ যায়।
অঁ।
এতিয়া বাউ বিলাক পেলাই থৈছে পানী নাই। বাও, এতিয়া ৰোৱা দিন গ'ল আও আমাৰ এতিয়া মানুহে বাও নৰুৱে
এতিয়া কি কি ৰুৱ কিয়া
এতিয়া অ' মানে হেৰি- এইটো শালিধান ৰুব, ৰঞ্জিত বা, বৰা আৰু জহা এনেকে কিবা কিবি ৰুব শালি ধান ৰুব।
অ' মানে শালি ধানৰ খেতিটো বৰ বেছি নকৰে মান
উম' উম'।
বৰা, জহা বা
উম বাওটো আকৌ বহাগ মহীয়াই ৰুই দিয়ে নাই।
অঁ
ব'হাগ মহীয়া ৰুলে এতিয়া কেতিয়ালেকে কাটিব লগীয়া হয়গে?
এহে ৱা আগতীয়া হয় নহয় আমাৰ এইফালে পানীবোৰ আগতীয়া হয় কাৰণে বহাগ জেঠত তৰা বাওটো লগাই দিয়াহে আঘোণৰ উম--ম। লাষ্টত কাটি দিয়ে আও আঘোণৰ পোন্ধৰ, বিশ তাৰিখ মানত কাটি দিয়ে।
অঁ অঁ বা হেৰি এই ৱে বৰা, পঢ়া সেই উ বৰা সেই বিলাক কৰে নে সেইফালে?
অঁ কৰে ইয়াত জৰা বহা উম জহা বৰা কৰে। জহা ধানতো মূল্য বহুত আছে।
আমাৰ এবাৰ জহা অলপ কৰিছে।
উম উম' চৈধ্যশ ষোল্লশ মন
অঁ। তাৰপিছত আপোনালোকে এবাৰ কি কি ধান দিছে? কঠিয়া
নাই এম উম ধানটো ৰোৱা হ'বহে তৰা বাওটো বাও গাঁচি পেলাই দিলোঁ। অঁ। তাৰপিছতে জহা দুবিঘামান কৰিব লাগিব। তাৰ পিছত বৰা বৰা দুবিঘা মান কৰিব লাগিব। কোমল ধান কোমল ধানটো সেইটো জলপানৰ ধানেই চাউল বাও হয়। উ এয়াও এবিঘা মান কৰিব লাগিব।
অ
আমি আমি জলপানবোৰ বেছি খাওঁ যে উম।
এইবাৰ হেৰি, সৰিয়হ কৰা হোৱা নাই
সৰিয়হ কৰা হোৱা নাই নাই এবাৰ সৰিয়হ কৰা হোৱা নাই খালি হেৰি ভেজিটেবুল শাক-পাচলি কৰা গ'ল,
অ।
উম কোমোৰা কৰা গৈছে তাৰপিছতে লেচেৰা মাহ তিতাকেৰেলা, ভেন্দি, তুৰৈ, জিকা এইবোৰ শাক পাচলি কৰা গৈছে আৰু। বতৰ আকৌ দিছে।
উম। নাই এইবিলাক ঘৰতে আজিকালি শাক পাচলি ঘৰতে কৰিব লাগে। বতাহ শাক পাচলি বিলাক সকলো আজিকালি মেডিচিন দিয়াই থাকে প্ৰায়।
উম। নাই আমি ঘৰুৱা শাক পাচলিটো বেছি খাওঁ, অমিতাটো থাকেই ঘৰতে
উম
উ এতিয়াওতো তিনি তিনিজোপা অমিতা লাগিয়ে আছে।
অ।
কঁঠালগুটি খাওঁ,
অ। এইবিলাক খাব লাগে এইবিলাক ভাল ভাল।
কণী আৰু আলু, বিলাহী, কঁঠালগুটি এনেকৈ খাবলৈ ভাল লাগে।
তাকে মইও কঠাল এটা আনিব লাগিব কঠালৰ কেঁচাই খোৱা কঁঠালটো খাই ভাল পা যে সেইটো
ই আমাৰ আমাৰ আমাৰ বহুত আছে এটা কঁঠাল তুমি কি দাঙিব নোৱাৰিবা অকলে। ইমান ডাঙৰ হয় মানে মাজতে ফাট মেলি দিয়ে। সেই মাজতে যেতিয়া ফাত মেলি দিব সেইটো কঁঠাল খাবলৈ হ'ল আৰু। এতিয়া কালি আমাৰ এই ওচৰৰ ল'ৰা এজনে দুটা কঁঠাল পাৰি নিছেহি তাৰপিছত পৰহি মিনটয়ে এটা পাৰি লৈ পেলাই বেলেগ
অ অ।
আকৌ পকাই খোৱা, প-পকাই খোৱা কঁঠালবোৰ পৰা নাই ওপৰতে কেকেইটোৱাই খাই আছে।
অ। উম ঠিকে আছে দিয়ক। ঠিক আছে নহ'লে পিছত কথা পাতিম আকৌ দেই। উম উম উম অ অ